হেল্ল',
অ', কি কৰি আছা।
মই এই গান শুনি আছিলো
অ', মই মানে এনে শুই আছিলো আৰু আৰু সেই ব্ৰেকফাষ্ট কৰিল নে
অ', কৰিলো ব্ৰেকফাষ্ট কৰি কিনে এতিয়া গান শুনি আছিলো এ ঘৰৰ কাম কৰি আছিলো যে সেইকাৰণে তোমাৰ ঘৰ ঘৰৰ কম খে
অ', মোৰ মানে ৰাতিপুৱাই শেষ হৈ গৈছে ঘৰৰ কাম এইকাৰণে এনে অলপ ৰেষ্ট লৈছিলো গা পা ধুলো আৰু ব্ৰেকফাষ্ট কৰিলোঁ মানে ভাত অলপ বহাই দিলোঁ ভাত আৰু আলু পিটিকা এনেকে কৰি খালো তুমি কি খালা
অ', মই আজি চ খালো ৰাতিপুৱা
অ', প্লে নোটছ
আহ,
আচ্ছা আৰু চাহ খাইছে নে অ', উম, ময়ও ৰাতিপুৱা এনেকে কল খাও
অ', ভালেই হয় এইটোতোাইঙৰ কাৰণে উম
ভাল লাগে আৰু। আৰু কি গান শুনি আছিল।
উম-উম গান শুনি আছিলো এ ভাল নালাগে ঘৰত মই মানে কাম কৰি থাকোতে গান শুনি শুনি কাম কৰো তেতিয়া ভাল লাগিল অল
অ মইও এনেকে কৰো মানে যেতিয়া। কিটচেনত কিবা বনাই থাকিলে গান লগাই দিও আৰু গান বোৰ শুনি। মানে বনাই থাকো আৰু শ্ল' গান বোৰ ভাল লাগে। শুনি কেণে মানে বনাই থাকোতে সেইকাৰণে। মানে অলপ সেই পিচফুল চংবোৰ যে থাকে। এনে অলপ সেনেকুৱা মানে গানবোৰ শুনি শুনি মানে ভাল লাগে আৰু। ৰাতিপাও মানে এনেকে ৱক কৰি লৈ গান শুনি-শুনি ভাল লাগে আৰু।
উম-উম হয়।
মানে ফ্ৰেছনেছ আনি দিয়ে মৰ্ণিং।
হয় সেইটোতো হয় মই গান শুনো মৰ্ণিঙতো শুনিলে ভাল লাগে তোমাৰ। বহুত এনেকুৱা গান বোৰ আছে তোমাৰ এই মটিভেশচল গানৰ। ন সেনেকুৱা শুনিও ভাল লাগে আৰু কিবা কিবি অ ভাল লগা। গান আছে যি মানে মনতটো মানে শান্তিৰ নিচিনা এনেকুৱা কৰা গানো আছে ন সেই তটো গান শুনো কেতিয়াবা।
অ সেইকেইতাপ ভাল লাগে অ আৰু মানে কিছুমান সেই গান বোৰত চাযাৰিও থাকে।
অ-অ হয় চাৰও থাকে সেইটোও ভাল লাগে।
ভাল লাগে আৰু শুনি কেনে আৰু কি মানে। মই বেছিভাগতো মোৰ চছেড চং ভাল নাপাওঁ ইমান মানে। ভাল লাগে আৰু ইমান ভাল নাই মানে বেছিকে নুশুনো আৰু। সেনেকুৱা মানে অলপ হেপিনেচ থকা অলপ মানে উ মানে মিডিয়াম আৰু এনেকুৱা টাইপ গান বোৰ শুনি ভাল লাগে আৰু। যোনটোত অলপ দুখ অলপ হেই থাকে। হেপিনেচ থাকে পিচফুল আৰু কেতিয়াবা ভগৱানৰ গানো শুনো। ভাল লাগে অ হৰি কৃষ্ণ বা
আৰু এনেই ডান্স কৰা এনাৰ্জেটিক গান বোৰ সিমানে
অ-অ সেইটোতো বহুত সেইটো বেছি শুনা যায় মানে আৰু কেতিয়াবা। ক এনে মন বেয়া থাকিলে আৰু অলপ চছেড চং লগাই দিওঁ। ডাউনলোড চংছ সেইবোৰ তুমি শুনা নে?
অ ময়ো শুনো দিয়া মোকো ভাল লাগে তোমাৰও কেতিয়াবা কেতিয়াবা শুনো আৰু মোৰ ওপৰত আছে মোৰ মানে কেতিয়াবা মোৰ মানে চেদ থাকিলে আৰু। চছেড চংচ শুনো কেতিয়াবা ভাল লাগিলে তেতিয়া ভাল গান শুনো সেনেকুৱা কৰো আৰু।
অ' ঠিক কৈছা সেইটোয়ে।
উম আৰু তোমাৰ এনে ঘৰত কাম চাম কৰি থাকে। গোটেই মানে ক কাম চাম কৰি থাকো আৰু গান বোৰ শুনি থাকো মানে। আৰু ভাল-ভাল গান শুনো তেতিয়া
এতিয়া ভাল লাগে আৰু।
উম হয়।
শ্ল' শুনিলে কামটো শ্ল-শ্ল' যায় এনাৰ্জেটিক শুনিলে এনাৰ্জেটিক তিকৰ নিচনা গাম।
অ', অ', হয় দে এনেকুৱা ঠিক কৈছা তুমি আৰু মই মানে এনেৰযেটিক সং শুনিলে মান ডান্স কৰিম-কৰিম কৰো।
অ, এইটো মইও কৰো। এই কেতিয়াবা সেই ভাল কান বোৰ লগাই ল, আৰু নাচি-নাচি মানে পুৰা সেই উ এ বেত বোৰ চিডিল কৰো, বা, টেবল চাফ কৰি দিও এনেুকোৱা হৈছে কিছেন চাফ কৰি দিও আৰু কিছেনত বেছিকে না ছেজায়
আচ্ছা হয়। কেতিয়াবা এনে বিয়াত নাচ-নাচিছানে?
অ', অ' নাচিছিলোঁ। ভাল লাগে ন'? সেইবোৰত যে, বেণ্ড বাজা যে, গান বাজে সেইকাৰণে, ভাল লাগে আৰু
যে বজে, সেইটোক বেছিকৈ ভাল লাগে ন'?
এইবোৰ আৰু পুৰা এনাৰ্জেটিক সেইকেইটাই, অ', অ', বেছি ভাল লাগে অ' লগবোৰে লগ আৰু সেই ট্ৰেণ্ডিং চংছবোৰ, শুনি কাৰণে মানে, ষ্টেপ, এই হ'ক ষ্টেপছ বোৰো মনত পৰি যায়, সেনেকুৱা হৈ যায়।
ঠিকেই ক'লা তুমি, এনে তুমি কি গান বেছিকে শুনা, তোমাৰ ফেভৰেট চংগ কি হয়?
মানে, ক'ব গ'লেতো মই চব, চবে শুনিহে থাকোঁ মানে, এনে কুৱা, ফেভৰেট বুলি নাই কিন্তু, অ', যোনটো মানে বেছি ভাল লাগে, সেইটো হ'ল ভগৱানৰ গানবোৰ মই বেছি ভাল পাওঁ। শুনি কেনে, মানে এটা ভাল লাগে আৰু এইটো শুনি কাৰণে, সেইটোৰ কাৰণে মই মানে, কেতিয়াও মানা নকৰোঁ সেইকাৰণে ভাল লাগে আৰু, আৰু গানবোৰতো চব ভালে লাগে
হম, হম, এনে কি অসমীয়া গান শুনা নে হিন্দী গান?
মই দুয়োটাই গান শুনোঁ, মুডছৰ ওপৰত চাই যেতিয়া মোড কৰে, ত', অসমীয়াও শুনো, যেতিয়া মোড কৰে হিন্দী, পাঞ্জা ঞ্জাবী, তেলেগু, সেইবোৰ ভাল লাগে গানবোৰ আৰু তেলেগু বুজিটো ইমান নাপাওঁ, অলপ
অ', তেলেগু গান-গানো শুনা নেকি?
অ' ভাল লাগে চাউথ ইণ্ডিয়ান চংগছ। বোৰ যে থাকে যে, ভাল লাগে।
হয়, সেইটোতো হয়, এনে তোমাৰ চাউথ ইণ্ডিয়ান বেছি শুনা?
বেছিকে নাই মাজে মাজে শুনো আৰু, বেংগলীও শুনো কি কেতিয়াবাৰ।
অহ অ।
গীতা ভালে, তুমি শুনাানে এইবোৰ গান?
উ' উম 'য়ো শুনো কেতিয়াবা বেংগলীয়েও শুনো আৰু মই চাউথ ইণ্ডিয়ানেও শুনো। ভাল লাগে, বুজি নাপালেও ভাল লাগে ন তোমাৰ।
অ' অ' ঠিক কৈছা অ'। উ' ভাল লাগে আৰু এটা মিউজিক টোৰ যে সেই যে টন টো যায় সেইটো বেছি ভাল লাগে।
অ হয় ঠিকে কলা সেইকাৰণে ভাল লাগে, কেতিয়াবা মিউজ টনো ভাল লাগে মানে মিউজিক মানে এইটো লিৰিকটো ভাল নালাগিলে সেনেকুৱা হয়। অ'
আৰু অৰিজিত চ অৰিজিত সিঙৰ গান বোৰ যে চংগছবোৰ যে সেইবোৰো ভাল লাগে।
উ' উম'সেইটো ভাল লাগে মোকো ভাল লাগে, তোমাৰ এনে ফেভট চিংগাৰ কোন হয়?
ফেভৰেট চিংগাৰ বুলি ক'লেতো হেই উ অৰিজিত সিঙৰ গান ভাল লাগে মোৰ, অৰিজিত সিঙৰ ভইচ বহুত ভাল লাগে। আৰু তোমাৰ হেৰি আছিলে কি নাম এই যে তাকলা কৰি যে চিংগাৰটো যে আছে।
অ, এইটোতো গম নাপওঁ মই কোনটো, তোমাৰ এই পাঞ্জাৱী চিংগাৰ নেকি?
অ পাঞ্জাবী ছিংগাৰ আৰু এটা যে সেই আছে জুবিন বুলি এটা এটা যে আছে ন এই সেই কি বুলি কয়, হিন্দী চংছ বোৰ যে গাই যে।
অ, অ, হয়। ভাল লাগে। পাপনৰ গান শুনানে?
অ, শুনো পাপনৰ গান। সেই এইটো গানতো শুনো ইয়ে মহে মহে ধাগে এই যে কিবা। সেইটো ভাল লাগে। অ।
সেইটো বেছিকে ভাল লাগে মোকো।
উম, মোকো ভাল লাগে। কেতিয়াবা আৰু ৰাতিপুৱা এনেই সেই এইটো বিলৰি গানটো যে যে সেইটো শুনি আছিলো। আজি ট্ৰেনিং চলি আছে। যে সেই
উম, উম, এতিয়া এইটোৱে ট্ৰেণ্ডিং চলি আছে আৰু ট্ৰেণ্ডিং গান বোৰ ভাল লাগে। তোমাৰ এনে এমাহ শুনা যায় তাৰ পিছত অলপ ভাল নালাগে এনেকুৱা হয় যায়। যেতিয়া ট্ৰেণ্ডিঙত থাকে সবে শুনি থাকে। চবে শুনি
অ তাৰ পিছত এনেকা হয়। এৰা ৰা যায় গানটো মানে মনটো শেই হৈ যায় সেই গানৰ প্ৰতি।
হয় ঠিকে ক'লা। কিমান গান আছে এনেকুৱা আমি ট্ৰেণ্ডিঙত ওলাওতে কিমান গাইছিলো। এতিয়াতো পাহৰিয়ে গৈছো।
অ সেইয়েতো এতিয়া মনতে নাই সেইবোৰ।
উম, এতিয়া জোন জোন নতুন ওলাইছে সেইবোৰে গাওঁ। ভাল লাগিল ন তোমাৰ আৰু, উম। উম, নাইনতিজৰ সং বোৰ।
অ আৰু এতিয়া যে সেই যে চুনেৰি বুলি গানটো যে এইটোতো পুৰণাই গান। নতুন কৰি দিছে।
অ, অ এইটো অ, বহুত তোমাৰ গানবোৰ আছে। তোমাৰ পুৰনা গানে এতিয়া নতুনকে কৰি দিছে। মানে অলপ বিপ বেছি দি দিছে। তাতে মানে এইটো অলপ হিপ হ'প টাইপ দিছে আৰু সেনেকুৱা গানটো, উম, উম, উম। আগটেতো এনেকুৱা নাছিল ন এতিয়াতো বেছিকে মানে তোমাৰ হিপ-হোপ নিচিনা। বিট বেছিকে দিছে মানে, মিউজিকো বেছিকে আছে সেনেকুৱা।
উম, উম সেইকাৰণেটো চেঞ্জেছ আহিছে।
ভাল সেইটোও ভাল লাগে, তোমাৰ কি অ, ভাল লাগে এনেকুৱা শুনি।
কেতিয়াবা এনেকা হয় না লতা মংগেশকাৰৰ গান বোৰ যে থাকে সীতও ভাল লাগে।
উম, শুনি ভাল লাগে। আৰু লতা মংগেশ্বৰ হ'ল, কুমাৰ চানু,
অ, সেইকেইটা ভাল লাগে আৰু।
উম, শুনি থাকা নে ঘৰত?
অ, কেতিয়াবা শুনো আৰু যেতিয়া মন কৰে। তেতিয়া শুনি থাকো, আৰু ট্ৰেভেল কৰো ট্ৰেভেল কৰি কেনে যে গান যে বাজে যে, ট্ৰেভেল সংছ বোৰো থাকে নে কি ধুনীয়া ধুনীয়া ৰিমিক্স থাকে। অ সেইকেইটাও ভাল লাগে। শুনিকেনে।
যে আৰু তোমাৰ এ এটা যে আছিল তোমাৰ এইবা, চিক্ৰেট চিংগাৰ বুলি এটা আছে ন তোমাৰ সৰু ছোৱালীয়ে যে মুভি যে নতুন ওলাইছিলে। সেইটো মোৰ গান বৰ ভাল লাগে। ছোৱালী যে চিংগাৰ হব খুজে যে। উম উম অ অ এইটো চি চিক্ৰট চুপাৰ ষ্টাৰ অ এইটো ভাল লাগে মোৰ এইটো গানটো বৰ ভাল লাগে।
অ বহুত ওলাইছিলে আগতে।
উম উম সেইটো শুনি মানে, মানে কেতিয়াবা সেইটোও শুনি থাকো মানে মাজে তোমাৰ যে তোমাৰ ভাল লাগে।
আৰু এতিয়া নতুন নতুন সেইবোৰ মুভিজবোৰ গান বোৰ যে ওলাইছে সকেইটাও বহুত ভাল লাগি আছে। শুনি কেনে অহ। মুভি ভালে মানে এনেকুৱা হয় ন মুভি টো বেয়া হ'লেও গান বোৰ ধুনীয়া ধুনীয়া আছে।
উম' ঠিকে কলা আৰু তুমি এনে অসমীয়া চিংগাৰ কোনটো বেছিকে শুনা।
জুবিনৰ অলপ চলপ শুনো আৰু। আৰু অহ, আৰু নাম তো ইমান মনত নাই কিন্তু শুনো আৰু উম, কিছুমান ছিংগাৰবোৰৰ গানবোৰ।
অহ' ভাল লাগে তোমাৰ এই প্ৰিয়ংকা ভৰালিলো ভাল লাগে। তোমাৰ আৰু দিপলিনা বুলি আছে অহ, ভাল লাগে তোমাৰ এই ফ্ৰে চত ম এতিয়া, এতিয়া মানে ভাল লাগে তেওঁ লোকৰ চংবোৰ উম।
দিয়া ঠিক আছে দিয়া। ভাল লাগিল কথা পাতি অহ, ঠিক আছে অ, বাই বাই।
বাই।